উম, ভালেই নে?
ভালে হয়।
অ অ, কি কৰি আছে?
বৰ্তমান এয়া মই কথা এটা চিন্তা কৰি আছিলো।
অ, কি কথা?
এ, বি এড বোলা কৰ্চটো কৰিম বুলি ভাবিছোঁ। আপুনি কিবা জানে নেকি বি এড দি এল এড
অ। অ আপোনাৰ এনেই বি এড বি এড কৰিব যেতিয়া আপোনাৰ বি এ পঢ়া কমপ্লিট হ'লনে নাই?
সেইটো কমপ্লিট টো মোৰ আগষ্টৰ আগতেই হ'ল আপোনাৰ।
অ অ, আপুনি বি এড টো লব কৰিব পাৰিব বাৰু দুবছৰ কৰ্চ থাকে এইটো আপোনাৰ।
আপোনাৰ মানে আপোনাৰ মানে এনে এইম টো টিটচাৰ বনা নেকি?
টিচাৰ বনা হয়।
অ', ভাল বাৰু এইটো।
উম।
হয় হয়, এনেই আপুনি মানে বি এড কৰিম বুলি ভাবিছে নেকি?
ভাবা নাই।
অ', অ', কৰিব পাৰে আপুনি দুবছৰ ক'ৰ্চ।
এ বি এড বি এল বি এল এড যিকোনো এটা হ'লেই হ'ল।
অ', মানে আপুনি কৰিব পাৰে দুবছৰহে ক'ৰ্চ আৰু।
হয়।
উম উম।
কৰিলে কি হ'ব বাৰু কোৱাচোন?
অ', কৰিলে আপোনাকে, আপুনি টিচাৰ হ'ব পাৰিব আৰু। আপোনাৰ আপুনি, আপুনি ধৰ দি আপ এইটো প্ৰাইমেৰী আপুনি, সেইটোৱে কৈছোঁ, মানে যদি আপুনি ডি এল এড কৰে তেতিয়াহ'লে প্ৰাইমাৰী স্কুলৰ আপুনি টিচাৰ হ'ব। তাৰপিছত আকৌ ডি এল এড ত দুখন পেপাৰ থাকে। দুখন পেপাৰ যদি কৰে আপুনি তেতিয়াহ'লে উম। হা হায়াৰ্চ, হা মানে আপোনাৰ ক্লাছ এইটলৈকে পঢ়াব পাৰিব। কি কয়? এম ভি স্কুলৰ মানে হয় এইতলৈকে পঢ়াব পাৰিব, তাৰপিছত আৰু ডি এল এড কৰিলে আপুনি সেইটোয়ে আৰু টেন মানলৈকে পঢ়াব পাৰিব।
টেন মানলৈটো হাই স্কুল হ'ব আপোনাৰ।
অ', হাই স্কুল হ'ব সেইখন, ডি এল এড টো বেলেগ আৰু। তাৰপিছত অ', অ'। এনেই মানে আপুনি সেইটোৱে আৰু ডি এল এড পঢ়িলে আপোনাৰ অ', আপুনি এতিয়া গভামেন্টতে পঢ়েন পঢ়াই নে আপুনি প্ৰাইভেটতে পঢ়ে?
এইটো এটা এটা মই বুজি পোৱা নাই কথা এটা যোনবোৰ মানে টিচাৰে দেখোন চাকৰি কৰি আছে তাৰপিছত দেখোন বি এড কৰিছে।
অ', মানে কি হয় তেওঁলোকে মানে বি এড নকৰাকৈ আগৰ দিনৰ চাকৰিবোৰ আৰু যিহেতু জানেইেতো ন। এতিয়াহে আৰু এতিয়াহে আৰু আপোনাৰ চাকৰি এটাৰ কাৰণে এইটো পঢ়িব লাগে এইটো কৰিব লাগে আগৰ দিনৰ চাকৰিবোৰত টো তেনেকুৱা নাছিলে। আপোনাৰ অ', তেনেকুৱা আপোনাৰ আগৰ দিনত আপোনাৰ টেটটো দি দিলে আপুনি চাকৰি পাই যায়।
হয়।
কিন্তু মানে এতিয়া আপোনাৰ যোনবোৰ টিচাৰ হয়, সেইবিলাকে মানে বি এড বা ডি এল এড কৰাতো কম্পালচৰি কৰি দিছে যে, সেইকাৰণে মানে তেওঁ অ', সেইকাৰণে মানে তেওঁ সেইকাৰণে তেওঁলোকে মানে আকৌ সেই বি এডটো কৰি দিছে।
উম।
উম সেইটোয়ে আৰু।
পইচা পাতি কিমান লাগিব জানে নেকি আপুনি?
অ', এনেই হেৰি আপুনি নে প্ৰাইভেটতে পঢ়ে নে আপুনি গভাৰ্মেণ্ট কলেজতে পঢ়ে, সেইয়াই।
গভাৰ্মেণ্টত কিমান আছে?
আপোনাৰ মানে কি জানে, প্ৰাইভেটত যদি আপুনি পঢ়ে আপোনাৰ বহুত টকা গুচি যাব দুবছৰত। লাখটো গুচি যাব আপোনাৰ, যদিহে আপুনি। চৰকাৰীত পঢ়ে তেতিয়াহ'লে অলপ কমত পাব, মানে একজেক্ট আপোনাৰ পইচাটো ময়ো নাজানো। ত, আপোনাৰটো এইটি থাও, এইতটি থাউজেণ্ড মান টকা দুবছৰত গুচি যাব চাগৈ উম, তাৰ তাৰপিছত আপোনাৰ এনেই প্ৰাইভেটত পঢ়িলেতো আপোনাৰ বহুত লাখ, লাখ ক, লাখ মানে দুই লাখ মান টকা যাব চাগৈ। আপোনাৰ প্ৰায়ভেটত বেছি যে। উম, অ, মই মানে এতিয়া মোৰত বি, এটো, কমপ্লিট হোৱা নাই। বি, এ, টো, কমপ্লিট হ'লে এনেই ডি, এল, এডটো, মই কৰিম বুলি ভাবি থৈছো।
অ,
হয়, হয়।
ডি, এ, লেত, কৰি আপিনি টেড দি দিব আৰু চাকৰি
সেইটয়েতো উ, কৰিম বুলি ভাবি থৈছো আৰু। আপোনাৰ বাকী এডিয়াৰি, চেডিয়াৰি কাৰণে আপোনাৰ প্ৰিপাৰ কৰি আছো। অ, যোনটোত হয় আৰু যদি মানে হয়, ক'ওক।
মেইন কোনটোত এম আপোনাৰ বেছি গুৰুত্ব কোনটোত দিব?
এ, বেছি গুৰুত্ব নাই আপোনাৰ, এটাত গভমেণ্ট চাকৰি এটা পালেই হ'ল, এতিয়া এডি-এৰি দিবলৈ এডিয়াৰি আপোনাৰ ইমান কম্পিটিচন হয়নে‌ নাই? কিন্তু, চবতেতো কম্পিটিচন থাকিবই, এতিয়া এডিয়াৰিটো
এটা ব্যৱস্থা কৰি দিব লাগে যে, যোনবোৰ বেছি হায়াৰ মানে ডিগ্ৰীধাৰী আছে বা ডক্টৰেট কিবা কিবি এইবোৰে মানে এডিয়াৰি এডিয়াৰি দিব নোৱাৰতে, কিবা ব্যৱস্থা কৰিব লাগিছিল।
কৰি দিব, সেইটোয়তো মানে কি জানে, এতিয়া মোৰ বহুত চোক-চোকা ষ্টুডেন্ট বোৰ মানে-মানুহপুৰে আপোনাৰ। এডিয়াৰিত, এপ্লাই কৰিছে, তেওঁলোকেতো হাঁহি মুখে চিট পাই যাব তাতে ন।
চিটটো পায়ে হয়। সিহঁতে কি কৰিব, মাল্টিপ মানে যিবোৰ চাকৰি আছে, সেইবোৰত এপ্লাই কৰি চাকৰিটো পাব। তাৰপিছত মানে, চাকৰিটো এৰি দিব পিছত, বেলেগত গুচি যাব। কিন্তু চাকৰিটো কিছুমান বঞ্চিত হৈ যাব লগা হয়।
সেইটোৱেতো অ, আকৌ, আকৌ মানে আপোনাৰ কি হয় কিছুমানে যদি এডিয়াৰি ধৰ পালে ন,? তেওঁলোকে ধৰ তেওঁলোকক যোনটো মানে হেৰি দিলে। উম, তেওঁলোকৰ তাত যদি পচন্দ নহয়, তেওঁলোকে নেক্সট বাৰ আকৌ এডিয়াৰি দি দিয়ে।
অ, এইটো বাৰু বেয়া কৰিছে।
তেনেকুৱা হলেতো, সিহঁতে ফাৰ্ষ্টাবাৰ পাইছে, চেকেণ্ডবাৰ সিহঁতে পোৱা চাঞ্চ থাকিবই, যিহেতু সিহঁতে গম পাই গৈছে। কেনেকুৱা কি হ'ব হয়নে নাই?
থাকিবই হয়।
অ, সেইটোৱেতো তেওঁলোকে যদি দ্বিতীয় বাৰ, আকৌ দি দিয়ে, তেতিয়া মানে কি হয় এটা চিট কমি গ'ল বোলে ধৰকচোন, হয়নে নাই? সেইয়ে মানে এতিয়া আজিকালি আকৌ সিহঁতে যদি সিহঁতে নিদিলেও মানে, এপ্লাই কৰি থৈ দিয়ে।
সেইটোতো হয় বাৰু, আপুনি কিবা আপুনি এপ্লাই কৰিছে নেকি?
অ, এপ্লাই মানে এতিয়ালৈকে অহা নাই, এনে আহিলে কৰিম আৰু।
যোৱাবাৰ।
যোৱাবাৰ যোৱাবাৰ নাই কৰা নাই নাই মোৰ মানে কি জানে আপোনাৰ এডি আৰ ই উম যোনটো মানে থাৰ্ড গ্ৰেড থাৰ্ড গ্ৰেডটো কাৰণে মানে বি এ টো কমপ্লিট হব লাগে তাৰপিছত আপোন তাৰ যোনটো মানে ফৰ‌ড গ্ৰেড ফৰ্ড গ্ৰেডটোত আপোনাৰ হাই চেকেণ্ডেৰী হলেই হ'ল কিন্তু ফৰ্ড ফৰ্থ গেডৰ মানে যোনটো দিব সেইটো কি কাম দিব ঠিক নাই আপোনাৰ
আপুনিতো এইবাৰ এপ্লাই কৰিব নোৱাৰিব
এইটোৱেটো উপায় নাই আৰু যদি ডিগ্ৰীটোতো এতিয়া এতিয়া ধৰ যদি এড এপ্লাই‌ যদি নেক্স ইয়াৰ মান হয় তেতিয়া হলে মোৰ ডিগ্ৰী টো কমপ্লিট হৈ যাব
এপ্লাইটো আপোনাৰ বিজ্ঞাপান অতি সোনকালে আহিব কিন্তু থাৰ্ড গ্ৰেডটো নোৱাৰিব ফৰ্থ গ্ৰেডে পাৰিব চাগে
ফৰ্থ গেতে, সেইটোৱেটো, ফৰ্থ গেটটোৱে দিব লাগিব যেন লাগিছে
উম'
উম'
ডিগ্ৰীটো আপোনাৰ কম মানুহ আছিলে
হয়', হয়' কাৰণ বহুত বেছি গুচি যায় যে, সেইটোৱেটো-
আৰু পেপাৰ বোৰতো অলপ হাৰ্ড আহে, আৰ ৰিজনিং বোৰ আপোনাৰ বহুত টাফ আহে নহয় প্ৰেক্টিচ লাগিব অলপ কি কয়?
ফৰ্ট গেটত তাফ আহে নি?
অ', ফ ৰিজনিংবোৰ আপোনাৰ টানেই আহে। প্ৰেক্টিচ লাগিব আপোনাৰ ৰিজনিংবোৰৰ
এ পি এছ চি টাইপ আহে নেকি?
এ পি এ চি টাইপ তেনেকুৱা নাজানো দেই, মই মানে ইমান ভালদৰে পেপাৰবোৰ চোৱা নাই যে, ওপৰে ওপৰে চাইছো ধৰ আপোনাৰ
সেয়া
হয়', হয়'
আপোনাক কুৱেচন পেপাৰ লাগিব নেকি, এ ডি আৰ ই?
অ', আছে নেকি আপোনাৰ তাত?
অ আছে টো।
অ', অ', মোক দিবচোন, মোৰ তাতো বাৰু দুখনমান আছে আৰু আপুনিও দিবচোন আপোনাৰ তাত আছে যদি।
তোমাৰ দুখন আছে নিকি?
দুখন মানে আপোনাৰ যোৱা বাৰৰ খিনি আছে মোৰ তাত, তাৰ আগৰ বাৰৰ খিনি মোৰ তাত নাই।
অ', কা পা লৈছে সংগ্ৰহ?
এই এইবিলাক মই গুগলৰ পৰাই লৈছিলো আপোনাৰ ডাউনলোড কৰি পেলাই পিদি এফ।
পি ডি এফ নহয় মোৰ তাত আপোনাৰ পুৰা হেৰি বুক টাইপত আছেগে আৰু পুৰা পাত পাত।
অ', অ', মোৰ মোৰ মানে কুৱেশচন পেপাৰ বোৰ আছিলে দেই এনেই এনচাৰ শ্বিট বোৰ নাই বাৰু
এনচাৰ চিট নহয়, কুৱেশন পেপাৰ আছে মানে গোটেই হেৰি
এনচাৰ বোৰ আছে নিকি?
এনচাৰ বোৰ নাই আপোনাৰ গোটেই কুৱেশনখন আছে।
অ', অ', আপুনি মোক দি দিবচোন বাৰু-
অ', দি দিম হয়
হয়, হয়। সেইয়া আৰু
হয়।
বাকী কিনো কৰিব আৰু, আজিৰ দিনত চৰকাৰী চাকৰি এটা পাবলৈ কিমান কচ ষ্ট কৰিব লগা হয় ন!
কষ্টৰ ফল, কিবা এটা কয় নহয়, আপুনি নিশ্চয় পাব।
অ', সেইটোৱেতো, এতিয়া কি হয় গৈ বা, ফাৰ্ষ্টতে এ দি আৰ ই চব দি যাব লাগে আৰু এতিয়া। এটাতে বহি থাকিলেতো নহয় ন!
উম।
উম, উম। বাকী এনেই পুলিচৰ-তুলিচৰ পুলিচৰ আপুনি হেৰি আপুনি দিয়া নাই নেকি, ইন্টাৰভিউ? মানে এপ্লাই কৰা নাই নেকি?
হয়।
এপ্লাই কৰা নাই নেকি?
কৰিছোঁ।
অ, অ, মই এপ্লাই কৰিছিলো নহয় পুলিচৰ৷ আপোনাৰ এই, আপোনাৰ মানে কি ৰা মানে আপোনাৰ ফিজিকেলটো টান আহে নহয়।
বহুত টান হয়, ফি-ফিজিকেলটো মানে আপোনাৰ কি হয় ৰাণিংটো মানে আপোনাৰ, ৰাণিংটো মানে যেন-তেন, কিন্তু আপোনাৰ জাম্পটো মানে আপুনি এক্সিলেণ্ট মাৰিবই লাগিব।
তুমি এক্সাৰচাইজ কৰিলে আহি গ'ল হয়।
এ, মানে মই দুদিন মান দৌৰিব গৈছিলো নহয়, বৰ কষ্ট হয়। সেইটো কাৰণে দৌৰিব নোযোৱা হ'লো আকৌ।
অ, লাহে-লাহে আহি গ'ল হয় ৰানিং।
সেইটোৱেটো, দৌৰিব লাগিছিলে, মানে অকলে-অকলে আপোনাৰ ভাল নালাগে ন। উম, ঘৰৰ ওচৰত তেনেকৈ নাইও কোনো, তেনেকৈ লগো নাই। তাৰপিছত অকলে-অকলে আপোনাৰ ভাল নালাগে যে, সেইটো কাৰণে এনেই বেলেগ গাঁৱৰ লগৰ আছে, হ'লেও মানে নি নিজৰ ঘৰৰ ওচৰৰ এজনী লগৰ হ'লে ভাল লাগে আৰু, উম, নাই যে। তাৰপিছত সেইটো কাৰণে হেৰি হ'ল, এই দৌৰিব নোযোৱা হ'লো।
এলাহ লাগিল নেকি?
এলাহ লাগিলে, অ। সেই আৰু, মানে কি আৰু, ফিজিকেলটো যিহেতু তা অলপ দিগদাৰ হয়, এনেকৈ এডিআৰী-চেডিয়াৰী দিয়াৰ ধান্দা মাৰিম আৰু।
হয়।
হয়, হয়।
ঠাণ্ডা বাঢ়িলে নহ'ব, প্ৰিপাৰেচন ইষ্টাৰ্ট কৰি দিয়ক।
উম, উম, সেইটোৱেতো।
কুৱেশ্যন পেপাৰ পায়েই যাব।
হয়, হয়।
অ।
আৰু বাকী আপুনি কলে যে ডি এ হেৰি ডি এল এড নহয় বি এড কৰা কথা আপুনি বাৰু মানে মোৰ তাতে এ এনেকোৱা এজনী বা আছে
অ
মানে এতিয়া মানে কৰি আছে বি এড মই আপোনাৰ তেখেতৰ নাম্বাৰটো দি দিম আপুনি তেখেতক সুধিব
দুদিন নহয় আপুনি দিয়ে দিয়ক নহলে আকৌ পাছত পাহৰি যাব।
অ হ'ব হ'ব দি দিম।
হয়
আপুনি মানে তেখেতক বেছি ভাল তেখেতক ফোন কৰিলে তেখেতৰ পৰা বেছি ভালদৰে গম পাব আৰু
একদম হয়।
অ হয় হয় যিহেতু তেখেতে যিহেতু কৰি আছে তেখেতৰ পৰা বেছি ভালদৰে গম পালে বেছি আপোনাৰ সুবিধাও হব উম।
লগতে আপুনিতো ক'লেই যোনখিনি তথ্যসমূহ প্ৰদান কৰিছে মোক
কি কয়
তথ্যসমূহতো আপোনাৰ পৰা পাইছোয়েই তাৰ পৰা আৰু তথ্যসমূহ ভালকে লৈ আপুনি কৰিব লাগিব
অ অ সেইটোৱেতো হয়
আপুনিও জনালে ভাল আছিলে কৰে যদি।
অ মই মানে এতিয়া আপোনাৰ মোৰতো এতিয়া পঢ়াটোতো কমপ্লিট হোৱাই নাই ন পঢ়াটো কমপ্লিট হলে যাব কি কয়
কেইটা ছেমিষ্টাৰ আছে?
এতিয়া আৰু এতিয়া ফিফ চেমিষ্টাৰ হ'লোৱে আপোনাৰ ছিক্স ছেম আছে তাৰপাছত আৰু সেইটো ডিগ্ৰী শেষ হৈ যাব আৰু আৰু এবছৰ আপুনি মানে কৰি থাকক নেকি কিয় জানে?
নাই মই মানে এতিয়া বেলেগ এটা কৰ্চ কৰি দিও ওৱান ইয়েৰৰ তাৰপিছত আপোনাক কৰি দিব এইটো।
অ আপোনাৰ এনেই আকৌ লচ হৈ যাব ন।
লচ নহয় মই ওৱান ইয়েৰৰ বেলেগ এটা কৰ্চ কৰি দিও তাপিছত একেলগে কৰিব পাৰিম আৰু।
হয় বাৰু সেইটো আপুনি যিটো সুবিধা মিলে আপোনাৰ মইতো এতিয়া পঢ়ো বি এড কৰো বি এড বা ডি এল এড কৰো নে নকৰো আপোনাৰ পুৰা কনফাৰ্ম নহয় নহয় যিহেতু এট্ৰেন্ঞ্চ দিব লাগিব চৰকাৰিত পঢ়িবলৈ। প্ৰাইভেটততো পঢ়িবই নোৱাৰিম ইমান পইছা নাই যিহেতু হয় নে নাই গভামেন্টৰ কাৰণে আপোনাৰ ট্ৰাই কৰিব লাগিব সেইটোৱে আৰু গভমেন্টত চিট পালেহে যদি পঢ়িব পাৰিম যদি চিত নাপাও তেতিয়াহ'লে পইছা খৰচ কৰিতো নপঢ়ো বাৰু
একো নাই চিত পাই যাব আপুনি কিয় নাপাব চিত
হয় হয়
প্ৰতিভা থাকিলে প্ৰতিভা অকল প্ৰতিভা বিলুপ্ত হৈ নাযায়।
অ